হয় কিবা কৰি আছিল নেকি?
উম নাই ৰবা তুমি।
নাই নাই মই অলপ আগতে মানে কলেজৰ পৰা আহি পালো। আজি অলপ মানে- শৰীৰটো অলপ ভাগৰুৱা ভাগৰুৱা লাগিল। মই ভাবিলো তোমাৰ লগত অকনমান স্বাস্থ্যৰ কথাই পাতো।
অ- হয় তুমি ভাত পানী খালা নে নাই?
ভাত পানী খালোঁ
অহ। স্বাস্থ্যটো কিয় বা তোমাৰ ভাগৰ ভাগৰ লাগিলে ক'বাচোন।
এই ইটো- বৰ্তমান সময়ত তোমাৰ জানাই আমাৰ খাদ্য আৰু যিহেতু কামৰ যিহেতু আমাৰ ওপৰত বা পঢ়া শুনাৰ যিবিলাক আমাৰ ওপৰত এক বোজা থাকে। আমাৰ বয়স- জানো কিমান হৈছে। অ সেই- ত চাবলে আমাৰ বৰ্তমান সময় আমাৰ স্বাস্থ্যটো ইমান ভালেই নাথাকে।
অ হয় ঠিক- কথা কৈছা তুমি আজিকালি বয়স- হিচাপে স্বাস্থ্যটো ইমান এটা ভালে নাথাকে খোৱা লোৱা বি- বিলাকৰ কাৰণে হৈছে আৰু বতৰৰ কাৰণে হৈছে।
হয় হয় ঠিক কথা কৈছা তুমি। আৰু- ফাষ্টফুড তোমাৰ আৰু যিটো বাহেৰিয়া খাদ্য তাৰ ফলতো আমাৰ বৰ্তমান দেখা যায় স্বাস্থ্য আমাৰ বহুখিনি ক্ষতি কৰে এইবোৰে।
অঁহ হয় ঠিক কথা কৈছা। খাদ্য আজিকালি বহুতো গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়ায় আমাৰ স্বাস্থ্যৰ প্ৰতি।
হয়। বৰ্তমান আমাৰ দেখা যায় আমাৰ ফাষ্টফুড যেন আমাৰ মানে- দৈনন্দিন জীৱন অভ্যাস হৈ উঠিছে ফাষ্টফুড খোৱাাতটো যাৰ বাবে চাগে আজি মোৰো স্বাস্থ্যতাৰে বাবে অলপমান দুৰ্বল দুৰ্বল লাগি আছে।
তুমি কি ভাবা যে স্বাস্থ্য আমাৰ- উম বাবে কিমান গুৰুত্বপূৰ্ণ?
টো ভাবো তোমাৰ স্বাস্থ্য আমাৰ বাবে ব বহু গুৰুত্ব কাৰণ সুস্থ যিহেতু সুস্থ যেতিয়া আমাৰ স্বাস্থ্য থাকিব তেতিয়াহে আমাৰ জীৱনটো মানে ভালদৰে চলি থাকব- বুলি মই ভাবো। সুস্থ জীৱনৰ মূল-মন্তই আমাৰ স্বাস্থ্য বুলি মই ক'ম।
অ, হয় হয়।
আৰু মানে স্বাস্থ্য ভালে ৰাখিবৰ বাবে কি কি কৰিব লাগে বা কি কি খাদ্য খাব লাগে, তুমি তাৰ তুমি কি ক'ব বিচাৰিবা?
তোমাৰ সুস্থ-স্বাস্থ্যৰ বাবে তোমাৰ দৈনন্দিন আমি য়োগা, ব্যয়াম আদিবোৰ কৰিব আৰু লগতে আমি ফাষ্ট ফুড খোৱা বাদ দি আমি দৈনন্দিন যিবোৰ ভাল ভাল খাদ্যসমূহ আমি খাব লাগে। আজৰে যেনে তোমাৰ সেউজীয়া শাক পাচলি তোমাৰ ধৰি লোৱা আদি সেউজীয়া শাক পাচলি আৰু লগতে তোমাৰ ঘৰুৱা খাদ্য আমি খাব লাগে বাহিৰ খাদ্যবোৰ আমি খাব নালাগে বুলি মই ভাবো যদি আমাৰ সুস্থ স্বাস্থ্য লাগে তুমি কি বুলি ভাবা অ য সুস্থ স্বাস্থ্য সুস্থ স্বাস্থ্য মানে তুমি কি বুলি ক'ব খুজিছা
হয় সুস্থ মানে স্বাস্থ্য সুস্থ ৰাখ থাকিলেহে আমাৰ মনটো সুস্থ হৈ থাকিব আমি নিজে মানে আমি চলি থাকিব পাৰিম স্বাস্থ্য যদি সুস্থ নাথাকে তেনেহ'লে আমি আকৌ ভালেদৰে থাকিব নোৱাৰিম মন মগজু সকলোবোৰ বেয়া হৈ থাকিব আৰু আজিকালি খাদ্যবিলাকত যিধৰণে খাৰ বা মানে গেছবোৰ প্ৰয়োগ কৰে সেইবোৰে আমাৰ স্বাস্থ্যৰ প্ৰতি ক্ষতি কৰে বুলি ভাবোঁ মই তুমি কি ভাবা
ঠিক কৈছা তুমি বৰ্তমান যিহেতু কৃষক সকলে কীটনাশক দ্ৰব্য ফাৰ্টিলাইজাৰ আদি ব্যৱহাৰ কৰি খেতি সমূহ কৰে যাৰ বাবে মানে তোমাৰ আজিকালি খাদ্যবোৰ মানে সেই হৈ গৈছে তোমাৰ যিটো গুণ থাকে গুণ বিলাক আমাৰ হ্ৰাস হৈ গৈছে খাদ্যৰ তুমি বৰ্তমান সময়ত আহ যিহেতু স্বাস্থ্য সকলোৰে বেয়াই থাকে খাদ্যৰ বাবে ত বৰ্তমান সময়ত তুমি ব্যয়াম সমূহৰ ভূমিকা কি বুলি ভাবা সুস্থ স্বাস্থ্যত
হয় মানে আজিকালি স্বাস্থ্য ভালে ৰ বাবে খেলা ধূলা তাৰপিছত ইয়োগা আৰু আজিকালি মানে মানুহ বিলাকে স্বাস্থ্যৰ প্ৰতি সজাগ হৈছে সেইবাবে বহুতে জিম আদি বিভিন্ন ধৰণৰ মানে শৰীৰ যত ভালে ৰাখিব পাৰি শৰীৰটোক য'ত সুস্থ ৰাখিব পাৰি তাতে যোগদান কৰিছে আৰু এওঁগা বিলাকত আজিকালি বহু মানুহ বিলাকে যায় ত' মই ভাবো মানুহ বিলাকে নিজৰ স্বাস্থ্যৰ প্ৰতি উম সজাগতা আহিছে তুমি কি ভাবা খেলাত ধূলা আৰু স্বাস্থ্যৰ প্ৰতি কিমান গুৰুত্বপূৰ্ণ
অ কি কলা
মানে তুমি কি ভাবা যে উম স্বাস্থ্যৰ বাবে খেলা ধূলা বা মানে ব্যায়াম যয়োগা আদি এইিবোৰ কেনেকুৱা ইম্পৰ্টেণ্ট মানে কেনেকৈ আমাৰ দেহত সুস্থ কৰি ৰাখে
মই ভাবো তোমাৰ দৈনন্দিন খেলা ধূলা বা ব্যায়াম আমাৰ স্বাস্থ্যৰ বাবে সুস্থ স্বাস্থ্যৰ বাবে বহু খিনি গুৰুত্ব কাৰণ যিহেতু আমাৰ খেলা ধূলা বা ৰাতিপুৱা সময়ত আমাৰ দৌৰিবলৈ গলে যিহেতু আমাৰ ঘাম যিটো আমাৰ ঘাম বাহিৰ হয়। তাৰ ফলত আমাৰ শৰীৰৰ কিছুমান নালাগা
থাকে বেয়া বস্তু সেইবিলাক আমাৰ ঘামৰ জৰিয়তে ওলাই যাৰ ফলত আমাৰ স্বাস্থ্য ভালে থাকে ত' মই ভাবো সুস্থ স্বাস্থ্যত তোমাৰ বাহিৰা খেল ধেমালি আৰু তোমাৰ যয়োগা ইত্যাদি বিশেষ ভূমিকা দিয়ে সু স্বাস্থ্যৰ বাবে আমি ভাল ভাল খাদ্য খাব লাগিব তত তুমি ভাবানে দৈনন্দিন জীৱনত ভাল খাদ্যই সুস্থ স্বাস্থ্যৰ প্ৰভাৱ পেলায়।
অ হয় মানে ধৰা আমি সেউজীয়া শাক পাচলি আৰু আমাৰ ঘৰতে বনোৱা বিভিন্ন ধৰণৰ কথা মানে খাদ্য আজি যদি আমি যদি গ্ৰহণ কৰোঁ তেতিয়া আমাৰ স্বাস্থ্য সকলোৰে ভালে থাকে আৰু বি আৰু বিভিন্ন ধৰণৰ আজিকালি ফা ওলাইছে সেইবোৰৰ পৰা অলপ দূৰত থাকিব লাগে আৰু ক'বলৈ গ'লে উম বাহিৰত খোৱাদ অলপ কমাই দিব লাগে কাৰণ বাহিৰত খোৱা মানে তাতে কিমান দিনৰ তেল ত বনাই আমিতো নাজানো
তুমি সুস্থ স্বাস্থ্যত ফাৰ্ষ্ট ফুডে কেনেদৰে প্ৰভাৱ পেলাইছে বুলি ভাবা
উ বিভিন্ন ধৰণে সুস্থ স্বাস্থ্যত মানে প্ৰভাৱ পেলাব পাৰে কাৰণ উম তাতে ধৰা চাওমিন ম'ম' আদি এইবোৰ সকলোবোৰ ক'বলৈ গ'লে ফাষ্ট ফুডতে পৰে আৰু চাওমিন তো বহুতো মানে বহু পুৰণা দিনত উ উন তেলত তাতে ৰান্ধে আৰু তাতে বহুখিনি তেল প্ৰয়োগ কৰে সেইবাবে মই ভাবোঁ ফাষ্টফুডটো আমাৰ স্বাস্থ্যৰ বাবে অলপ ক্ষতিকাৰক হয়
হয় ঠিক কৈছা ফাষ্ট ফুডৰ ফলত আমাৰ কলেষ্ট্ৰল ডায়বেটিছ আদিৰ প্ৰভাৱ বেছি হৈ গছে যাৰ ফলত আমাৰ সুস্থ স্বাস্থ্যৰ ক্ষতি হৈছে
হয় হয় আৰু লগতে উম চাই সুস্বাস্থ্যৰ লগত মানসিক স্বাস্থ্য সমানে গুৰুত্বপূৰ্ণ যেনে আমাৰ উম মানসিকভাৱে এ চিন্তামুক্ত জীৱন তাৰপিছত ইতিবাচক মনোভাৱ পৰিয়াল আৰু বন্ধু বান্ধৱৰ সৈতে ভাল সম্পৰ্ক সম্পৰ্ক তেতিয়া উ মানসিক স্বাস্থ্য উন্নত কৰি ৰাখে উ তাৰপিছত অত্যাধিক চাপ আৰু উদ্বেগ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাই বুলি মই ভাবো তুমি কি ভবা যে মানসিক মানসিক উ মানসিক স্বাস্থ্য টো' আমাৰ
মই ভাবো মানসিক স্বাস্থ্য আমাৰ বাবে যথেষ্টপূৰ্ণ পূৰ্ণ মানসিকভাৱে আমি সুস্থ হৈ থাকিলে আমাৰ স্বাস্থ্যটো সুস্থ হৈ থাকিব বুলি মই ভাবো মানসিক ভাৱে আমি দুৰ্বল হৈ থাকিলে আমাৰ স্বাস্থ্য মানে উন্নত উন্নতি সাধন নহয় বুলি মই ভাবোঁ তুমি সু্স্থ স্বাস্থ্যৰ ক্ষেত্ৰত আৰু কি হ'ব খুজিবা
আহ সুস্থ স্বাস্থ্যৰ বিষয়ে মই এই ক'বলৈ বিচাৰিম যে আমি যে যিহেতু দিনবোৰ উম বহুতো কঠিন হৈ পৰিছে সেইবাবে আমাৰ স্বাস্থ্য সুস্থ হৈ থাকিব লাগিব সেইবাবে আমি সুস্থ স্বাস্থ্য ৰাখিবৰ বাবে আমি খেলা ধূলাৰ লগতে ভাল সুস্বাস মানে সু খাদ্য আৰু উম বেয়া খাদ্যৰ পৰা আমি দূৰত বা দূৰত মানে আঁতৰি থাকিব লাগিব মই ভাবোঁ যে স্বাস্থ্য আমাৰ বাবে বহুতো গুৰুত্বপূৰ্ণ সেইবাবে সুস্বাস্থ্য কৰি ৰাখিব লাগিব বা আমাৰ নিজৰ শৰীৰটোক
হয় হয় মই ভাবো সুস্থ স্বাস্থ্য তই আমাৰ জীৱনৰ মূল খেতি বুলি ভাবো
হয় আৰু তুমি ইয়াৰ বিষয়ে কি কবা যে সুস্থ সস্বাস্থ্য থাকিলে আমি মানসিকভাৱেও ভালে থাকো
হয় মই ভাবো সুস্থ স্বাস্থ্য থাকিলে আমি মানসিকভাৱে মই অলপতে তোমাক কলোৱে মানসিকভাৱে সুস্থ থাকিলেহে আমাৰ স্বাস্থ্য সুস্থ হৈ থাকিব বুলি মই ভাবো
হয় হয় আৰু
আৰু মই ভাবো আৰু মই দৈনন্দিন ব্যায়াম য়োগা ইত্যাদি কৰিলে আমাৰ স্বাস্থ্য সুস্থ হৈ থাকে আৰু মানসিকভাৱে আমি সুস্থ হৈ থাকো
হয় যেতিয়া আমি ব্যয়াম কৰিম তেতিয়া আমাৰ মানসিক মানসিক মাজেও আমি ভালে থাকিম
আৰু মই ভাবো সুস্থ খাদ্যয় আমাৰ সুস্থ স্বাস্থ্যৰ প্ৰভাব পেলাই বুলি মই ভাবো
হয় হয় ঠিক ভাবিছা
সুনিদ ক'ব খুজিবানে সুস্থ স্বাস্থ্য আৰু মানে আমাৰ দৈনন্দিন জীৱনত গুৰুত্ব কেনেকুৱা
অ মানে উ সুস্থ শৰীৰ আৰু সুস্থ মন অবিহনে সুখী আৰু সফল জীৱন কটাটো সম্ভৱ নহয় এ গতিকে আমি সকলোৱে স্বাস্থ্যৰ সেয়ে মানে অ আৰু সেয়েহে আমি সকলোৱে স্বাস্থ্যৰ যত্ন যত্ন লোৱাটো উচিত আৰু স্বাস্থ্যসন্মত জীৱন অনু ধাৰণা অনুসৰণ কৰা উচিত সেয়েহে আমি সুস্বাস্থ্য হিচাপে আমি কি কৰি তুমি কিয় হবা
সুস্থ স্বাস্থ্যৰ বাবে। যিবিলাক বাহিৰৰ খাদ্য। থাকে বাহিৰৰ খাদ্য আমি ত্যাগ কৰি ঘৰুৱা খাদ্য ঘৰুৱা শাক পাচলি সেউজীয়া শাক পাচলি ফল মূল ইত্যাদিত বেছি গুৰুত্ব দিলে আমাৰ স্বাস্থ্য সুস্থ। সৈ থাকিব বুলি মই ভাবো যিমান পাৰো আমি বাহিৰা খাদ্য যেনে ফাষ্ট ফুড মম'জ আমি ইত্যাদি আমি বিৰত থাকিব লাগিব সেইবোৰৰ পৰা তেতিয়াহে আমাৰ স্বাস্থ্য সুস্থ হৈ থাকিব বুলি মই ভাবো।
হয় হয় তুমি ঠিক কৈছা আৰু আজি তোমাৰ লগত স্বাস্থ্যৰ ওপৰত কথা পাতি খুব ভাল লাগিল ভাবো আগলৈ যতি আমি এনেকে বিভিন্ন বিষয়ৰ ওপৰত ক। কথা পাতি যাব পাৰো।
মই তোমাৰ লগত স্বাস্থ্যৰ বিষয়ে কথা পাতি বহুখিনিয়ে ভাল লাগিল নতুন নতুন কথা। কথা জানিব পাৰিলো দিয়া। আজিলে সামৰিছো।
উম দিয়া ৰাখিছো।
ঠিক আছে।